অ', হেল্ল, ভালেই।
আত ভালেই। ভালেই। বাকী খানা পিনা হ'লনে নাই?
খানা পিনা হ'ল বাৰু তোমাৰ?
অচ্ছা, মোৰ হোৱা নাই দেৰি আ ছে। বা, এতিয়া বহি আছো। তুমি?
মইয়ো এনেই বহি আছো।
আচ্ছা বাকী তোমাৰ ইমান দিনৰ মূৰত, পিছত ফোন কৰিছা যে?
আহ কৰ কাটি দিব
আচ্ছা আৰু
পিছে পঢ়া-শুনা হবালেই বাৰু, তোমাৰ কোৱা?
মোৰো ঠিকে চলি আছে, এতিয়া গৰম বন্ধত সেইফালে
গৰম পুৰা কবি আৰু, ইমান গৰম দিছে ন, তাত কি তাত ভালেই বেয়া বতৰ
ব গৰম তোমাৰ ত' ৰাতিপুৱাতো তোমাৰ পুৰা বৰষুণ দিছে, তাৰপিছত পিছবেলা তোমাৰ বৰষু শুন দিছে হা তাৰ পিছত সন্ধিয়া, সন্ধিয়া টাইমতটো ইমান তেতিয়া এনে মানে অলপ-চলপ দিছে আৰু তাৰপিছত এতিয়া দিয়া নাই চাগে ৰা ৰাতি, ৰাতিলে আহিব চাগে।
ইয়াতো মৰ্ণিংকে অলপ মানে বৰষুণ-চৰষুণ
আহ, গৰমটো বেছি এতিয়াতো বন্ধ কেতিয়া দিব? তোমাৰ
আচ্ছা আমাৰটো বন্ধ, বন্ধ বুলিয়ে ধৰিব লাগে কলেজ যোৱা নাই মানে বাকী মাতো বন্ধ দি পোৱা চাগে
প্লেনিং ক'ত বনাইছা?
হা প্লেনিংটো বনাইছো বাৰু, ঘূৰিব, এনেই ঘূৰি-ফুৰিব যাওঁ আৰু জেগা চাব
আচ্ছা। মইয়ো ভাবি আছো যাও নেকি তোমাৰ এইটো অৰুণাচল নলে ছিলং নহলে তাক। কাম কৰো আমি গ্ৰুপ এটা মিলাও নেকি ন। একেলগে। একেলগে যাওঁ। তুমিও কেটামান। তুমিও কেইটামান লগৰ গোটোৱা। ন ময়ো কেইটামান লগৰ গোটাও। তেনেকে মিলাই মিলি কৰি যাওঁ আমি অকণ দূৰ জাগা যাওঁ যাতে ভালো লাগক অকন ঘূৰি লৈ।
উম নহলে খবৰ খাতি ভালে ন?
অ খবৰ খাতি টো ভালেই
আচ্ছা পঢ়ি ঝ এই বিচাৰত কি কৰিব বিচাৰে? এতিয়া
এতিয়া ফিউচাৰত তোমাৰ এতিয়া তোমাৰ গ্ৰেজুৱেচন টো কমপ্লিট কৰিম বুলি ভাবিছো। কিন্তু মানে মোৰ মন নাই মানে গোটেই গ্ৰেজুৱেচনটো পঢ়িবলৈ। মই মানে টুৱেলভৰ ৰিজাল্টটো ওলাব তাৰ পিছত তোমাৰ মই হেৰি মানে এডমিচন কৰি থৈ দিম আৰু তাৰপিছত তোমাৰ এনে চাকৰি তাকৰি এপ্লাই মাৰিম। তাৰপিছত চাকৰি তাক পৰি মানে যদি হৈ যায় হোৱা। তাৰপাছত মই ভাবিছোঁ যে কিবা এটা বিজনেচ মানে যদি পইচা হ'লে তেতিয়া আৰু বিজনেচ এটা খুলিম বুলি আৰুফালে চাকৰিও কৰি থাকিম এফালে বিজনেচ এটা থাকিব আৰু কিবা দোকান চোকান বা কিবা খুলিম আৰু তেনেকুৱা। অ কাৰণ এটা চাকৰি ওপৰতে দি পেন কৰি কে থাকিব নোৱাৰি না, কিবা না কিবা পাৰ্ট টাইম এটাটো কৰিব লাগিব। তুমি কি ভাবিছা তুমিও তটো চাগে মাৰিবছে।
হয় ম বাৰু মোৰ মানে গ্ৰেজুৱেচনটো কমপ্লিট পিনি যা ট্ৰাই কৰি চা মানে ট্ৰাই কৰি মানে দুইটাটোৰ ওপৰতে কিবা কৰিম আৰু
তুমি ন নেকি
লাষ্ট অ পঢ়ছ মাৰ,
অ ফৰ্থ চিম ন
অ!
এতিয়াতো আৰু দুই বছৰ মান আছে।
দুই বছৰ মান আছে অ!
দুই বছৰৰ পিছতহে তুমি কিন্তু এতিয়া মাৰি থাকিব পাৰা তুমি।
অ এপ্লাই মাৰি পিনি কৰি আছো বাৰ
অ প্ৰেক্টি তুমি প্ৰেক্টিচো কৰি থাকা লাহে লাহে মাৰিও থাকা তাৰ পাছত। যাব তেতিয়ে যদি কৰি বা তাৰ আগতেও যদি তোমাৰ চাকৰি হৈ যায় তেতিয়া। তেতিয়া ধৰি লোৱা তুমি উম হেৰি কি কয় মানে চাকৰিতটো লৈ মানে এইফালে তুমি খালি একজাম দিব। লেহে লাগে আৰু সেইটোতো তুমি অলপ টাইম উ নিজে মানে ওলাই লৈ তেতিয়া ধৰি লোৱা পঢ়ি ললা তাৰপিছত তোমাৰ আকৌ ওলাই লৈ আকৌ হেৰি কি কয় এইটো পৰীক্ষা খিনি দি দিলা। তেনেকুৱাও কৰিব। হ!
হয় এনেকে কৰি আছো বাৰু
অ চাই লবা আকৌ তেনেকুৱা কৰা নে কি কৰা বা ন।
অ মানে ধ ধুই ধুই পালে।
অ মেনেজ কৰিব লাগিব। কিন্তু এইটো কষ্ট কৰিলে তেতিয়াহো ফলটো পাম না এ তুমি কামো এটা তুমি কাম এটাও কৰিব। পাৰা তুমি ধৰি লোৱা চাকৰি তাকৰি কৰিলা নহয়, যেতিয়া তোমাৰ চাবা মানে ভাল লাগ মানে ইনকামতটো বাঢ়ি গৈ আছে না তেতিয়া তুমি এটা বিজনেছ কিবা এটা খুলি ল'বা বা এনে কিবা পাৰ্ট টাইম জব মানে কিবা দোকান চোকান এনেকে দি থৈ দিলা ধৰি লোৱা তেতিয়া কোনোবাই তাত মানুহ মানে থৈ দিব লাগিব আৰু আমিতো। ধৰি লোৱা থাকিবতো নোৱাৰিম উম। কোনোবা এটা মানুহ থাকিব চাই থাকিব আৰু সেইখিনি
উম, নাই ঠিকেই কৈছে বাৰু।
অ সেইটোৱে তেনেকুৱাই কৰিব লাগিব। বাকী শ্বিলঙত তোমাৰ বাজেটটো আমাৰ কিমান ল'বলে ভাল হ'ব? কিমান লৈ গ'লে এনে তোমাৰ আইডিয়া?
কিবা ডিচকাশচন কৰিব লাগিব আৰু তেতিয়া।
অঁ, উহুম, অঁ।
সেইদিন অ এদিন আমি গো গোটেই গ্ৰুপ কেইটা কল কৰি পিনে, তাইত কিবা কিবা ডিচকাশচন এটা কৰিব লাগিব।
অহ, অহ, অ। আজি তোমাৰ আজি ৰাতিৰ ভিত ভিতৰত নহ'লে কালি মই এটা গ্ৰুপ এটা খুলিম। তাৰপিছত তুমিও কেইটামান লগৰক মানে এড কৰিবা, ময়ো এড কৰিম, তাৰপিছত আমি কথা চথা পাতিম। তাৰপিছত প্লেনতটো বনাম হা? তাৰপিছত তোমাৰ পইচা চইচা হিচাপ কৰি মানে কিমান বাজেট, মোৰ হিচাপতটো আমি মানে নিজৰ মানে এটা মানুহ তোমাৰ ধৰি লোৱা ছয় বা সাত হাজাৰ মান ধৰি ল'।
উম
আৰু তোমাৰ যদি আমি চব মানে। একেলগে যদি ভাড়া ভাড়া। এটা মিলাও মানে গাড়ীৰ। তেতিয়া তোমাৰ ত' এটা মানুহৰ পৰা কিমানকে ললে ভাল হ'ব?
অ,
উ
কম চে কম নালাগে কিমান কি কয় এইটো কিবা কৰি পিনে এটামানৰ পৰা তেতিয়া কিবা কৰিব লাগিব কালেকচন।
অ', মানে পইচাটো কিমান উঠালে ভাল হ'ব বা, সাতশ না আঠশ মান? না ওৱান থাউজেণ্ডকে?
অজিনকে দৌৰিলে বেয়া নহয় বাৰু
অ কিন্তু আকৌ চবেই দিব পাৰিবনেে নাই বা আকৌ সেইটোওতো কথা হয় ন
পাৰ্চত গোটেই কেইটা ক কৈ দিব লাগিব ইমান কি পৰিব ইমান কি পৰিব বুলি মানে বাজেট তালৈ যাওঁতে মানে ইমান খৰচা হব ইমান কিবা হ'ব আগতে জনাই দিব লাগিব সিহঁতক এইকাৰণেতো আমি গ্ৰুপৰ কিবা গ্ৰুপ এটা কলে' পিনি তাত দিছে কৰি থাকিম আৰু একেলগেতো কেতিয়া লগ পাওঁ লগতো নেপাও কলতে কঠা পাতি
অ অ উম আমি এইটো মিলাই লওঁ তাৰপিছত তোমাৰ ধৰি লোৱা জুলাই তোমাৰ দহ তাৰিখ বা পোন্ধৰ তাৰিখত আমি ওলাই গুচি যাম আৰু মিলাই লওঁ ত বাজে চাগে যাৰ যিমান হয় আৰু তাৰ সিমানে আৰু মিলাই মেলি যাব লাগিব বাৰু শ্বিলং যাওনে ক'ত যাওঁ আমি
শ্বিলঙী ভাল হ'ব নেকি মানে বাল হ' নেকি মানে আমি দুটাই ক'লে ভাল নহয় গোটেই গ্ৰুপ
অ অ অ অ মানে গ্ৰুপটয়ে যাম আৰু ধৰি লোৱা। গ্ৰুপটোত গ'লে মানে ভাল হ'ব না
উম
তেনেকুৱাই কৰা ভাল আছিল গ্ৰ্যপতে যাওঁ আমি তাৰ পাছত তোমাৰতো তাত থকা ৰুম চুমটো হৈয়ে যাব ভাড়া উম। ভাড়া হৈ যাব তাতো ভাড়া তোমাৰ ক'ব গ'লে কিমানকে লয় মানে মিনিমাম। তোমাৰ এদিন থাকাকে পাঁচশ বা তিনিশ ভিতৰত লয় মানে চাইছিলো মানে মই ভিডিঅ'ত এটা মই মানে সৰু। তে যোৱা না তোমাক। ক্লাছ এইটত থাকোঁতে তেতিয়া মই গৈছিলোঁ, তাৰপিছত তোমাৰতো থাকাকেতো যোৱা নাই মানে এদিনত ঘূৰি আহিলো মই। তাৰ পিছত তোমাৰ চব জেগাতো নগলো। জিম, তোমাৰ ডাউকীৰ ফালৰ পৰা, যোৱাই নাই মই ত' আধা-আধি জাগাবোৰ মানে, ঘূৰি আহিছো মানে ভালে আছে প্লেচটো।
উম,
যাব পাৰি আৰু খালি মানে ৰুম এদিন থাকাকে ল'ব লাগিব আমাক।
উম,
এতিয়া ল' যদি তোমাৰ ল' প্ৰাইজত দিলেটো তেতিয়াতো ভাল হ'ব। এটা ৰুমতে চব
হ আৰামছে উম।
অ, তেনেকে গলে তেতিয়াতো ঠিকেই আছে বাৰু। তুমি মিলাবা দেই।
আহা-আহা গৈ তেওঁ আৰু কিবা কেইটা আমাৰ গ্ৰ তেনে টিম কেইটাও কিবা হ'ব লাগিব। মানে গোটেই কেইটা কল কৰি এতিয়া গ্ৰুপ এ এটা খিবাগ আৰু তোৰ মত
অ-অ-অ, গ্ৰুপ এটা খুলিম তাৰ পিছত। তোমাৰ মেছেজ-চেছেজ দি পেলাই সুধি ল'ম আগত। কোন যায় কোন নেযায় সেইটোয়ে তেনেকাই কৰিব লাগিব। তেহ', মানে বেছি মানুহ নলওঁ আমি কিমান? দহ, টা নহলে পোন্ধৰটা। পোন্ধৰটা বেছি হৈ যাব নেকি? কি?
দছটা-দছটা ভালেই হ'ব নেকি? মানে বেছি-বেছি হলেও অলপ বেয়া মানে
বেয়া হ'ব সেইটো মানে বেছি কেজেং কুজুং চিঞৰ বাখৰ মানে মিনিমাম ধৰি লোৱা দসটা বা পাঁচটা মান আমি উম পাঁচটাত হলে আকৌ বাজেটটো নিমিলিব আমাৰ দস থব লাগিব অক বাজেটটো বেছি হ'ব, অ বাজেটটো অকণ বেছি হ'ব তেতিয়া ধৰি লোৱা মানে এইফালে খোৱা বোৱাতটো মিলি যাব আকৌ থাকাতো মিলি যাব তাৰপিছত গাড়ী ভাড়াও মিলি যাব তেনেকুৱা আৰু বাৰু তুমিও চাই লোৱা কি হয় ন তাৰপিছত মোক জনাবা উম ঠিক আছে তেতিয়াহ'লে হ'ব অ অ